অ', ভালে আপ আপোনাৰ?
অহ, এয়া আছো ভালেই অহ বাকী খবৰ? অ' এয়া আছো, বাকী ফ্ৰী হৈ আছ চেনে এতিয়া
অ আছো আছো। কওকচোন
অ নহয় এটি নতুন বিষয় লৈ আলোচনা কৰিম বুলি ভাবিছিলো আপোনাৰ লগত। ফ্ৰী হৈ থকাৰ বাবে। অ বৰ্তমান সময়তে। বৰ্তমান সময়ত দেখা গৈছে যে এ বহুতো আহ জাং ফুড আৰু ফাষ্ট ফুডৰ ফলত মানুহৰ স্বাস্থ্য বহুত হানি হৈছে, বৰ্তমান দেখা যায় যেন বৰ্তমান সময়ত যিখিনি ল'ৰা ছোৱালী থাকে বা ন ডেকা নৱজন্মৰ ডেকাসকল থাকে বা ডেকীসকল থাকে সেইসকলে জাংক ফুড আৰু ফাষ্ট ফুডৰ ব বাহিৰে একো খোৱা দেখা পোৱা নাযায় আপুনি ভাবে জানে যে এতিয়া এই ফাষ্ট ফুড জাংক ফুড খাই থাকিলে স্বাস্থ্য আমাৰ ভালে হয় থাকিবনে?
অ হয় হয় চাওক তেওঁলোকে ফাষ্ট ফুডটো খাই হ'লেও ভাতটোও খাব লাগিব বাৰু প্ৰথম কথা প্ৰথম কথা আমাৰ প্ৰধান খাদ্যটো ভাত অসমত বসবাস হিচাপে আমাৰ পোন প্ৰথম প্ৰিফাৰেঞ্চ চ আহিবা ভাতক গতিকে আমাৰ পৰিৱেশ পৰিস্থিতি সেপেক্ষে আমাৰ স্ব্ আমাৰ অসমত আমাৰ মানুহসকলৰ বিশেষকৈ আমাৰ ইয়াৰ লগতে আমি খাপ খাই বৰ ভাতৰ লগত। ৰুটি ৰুট ৰুট ৰুট তিৰ‌‌ লগতো আমি খাপ খাই পও। গতিকে চাওক এতিয়া আমি জাংক ফুডৰ যদি আমি যদি আমি‌দেফিনেশচনটো চাবলৈ যাওঁ নহয় জাংক ফুড বুলি সেইবিলাকত কোৱা হয় যোনবিলাকৰ কোনো ধৰণৰ নিউট্ৰিচন পোৱা নাযায়। অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে পৰিপোষ য'ত আমি আপোনাৰ প্ৰটনৰ পৰা ধৰি এইবোৰ পোৱা নাযায়, গম পাইছে নে যোনবিলাক আমাৰ প্ৰয়োজনীয় নিউট্ৰিচন এইবিলাক পোৱা নাযায় সেইবিলাকক আমি জাংক ফুড বুলি কওঁ। এতিয়া তেনে ক্ষেত্ৰত অ চাউণ্ড চাওমিন, ম'ম' এই যিসমূহ আছে! হয়। এই এইসমূহ কি কৰা হয় আপোনাৰ ইত্যাধিক ড্ৰাই ফ্ৰাই কোৱাৰ লগে লগে অত্যাধিক আমি যে তেল মচল সমহ দি খুৱা হয়, তেতিয়া হয় কি তাত, তাত, তাত আমাৰ পেটৰ যেতিয়া পাকস্থলীত পায় তেতিয়া তাত জল জলন পূৰণৰ সৃষ্টি হয় পোটত। যিহেতু আমাৰ পেটত আমলিক জাতীয় সামগ্ৰী থাকে। গতিকে সেই ক্ষেত্ৰত যেতিয়া তাৰ সংস্পৰ্শলৈ আহে তেয়া এতিয়া আমাৰ এচিডিটিৰ সৃষ্টি হয়। একেবাৰে আমি একেবাৰে যদি আমি আমাৰ নিম্নমানানৰ যদি সেইবোৰ খোৱাৰ ফলত যি সৃষ্টি হোৱাৰ কথা কৈছো এচিডিটি হৈ যাব পাৰে। সেইটো বা প্ৰাৰম্ভিক কথাখিনি গেছৰ সৃষ্টি হোৱাটো কিন্তু অভাৰ অল যেতিয়া আমাৰ ফাষ্ট ফুডখিনি খাই থকা হয়।
হয়, হয়, তেতিয়া মানুহৰ, হয়, তেতিয়া, তেতিয়া মানুহৰ ফেট বাঢ়ে আৰু শকত হৈ মানুহ তেতিয়া অসুস্থ হৈ পৰিৰে দেখা পোৱা যায়। পাভো নমনা হৈ যায়। হাও ফাও, লাংচ। ছত বহুতো প্ৰবলেম দেখা পোৱা যায় যাৰ ফলত নেকি হ হস্পিতেলৰ আই চি ও ত সোমাই থকা দেখা পোৱা যায়।
হয়, হয়, হয়, হয়, মে, অসমীয়াত কবলৈ গ'লে এইটো মেদ ভুলৰ বুলি কয়। মানে কি হয় যে এতিয়া আমাৰ তেলৰ পৰিমাণটো বাঢ়ি যায় তেতিয়া, অহ সেই বস্তুটো ষ্ট'ৰ হ'ব কাৰণে যিহেতু তেলখিনি হজম নহয় হয়। গতিকে সেইটো ষ্ট'ৰ হ'ব কাৰণে আমাৰ কি হয় সেইখিনি এজ এ ফেটছ হিচাপে আমাৰ গাত জমা হয়। তাৰ ফলত কি হয়, দিনটো যিহেতু ন, দিনটো যি সকলে কাম নকৰে বা যিসকলে অকল দিনটো শুই বহিয়ে কটাই তেওঁলোকৰ কাৰণে কি হৈ যায় এটা এটা বেমাৰৰ সৃচ টি হয়গে।
হয় হয় হয় হয় নিশ্চয়।
আজিকালি আপুনি চাব মানুহৰ ক্ষেত্ৰত খুব বেছি বেছি আপুনি দেখিবলৈ পোৱা যাব ভেটি লিভাৰ,
হয় হয় হয়!
যে যিসমূহ তেলজাতীয় আমি ফাষ্ট ফুড খাওঁ বা ড্ৰাই ফ্ৰুড খাওঁ সেই,
হয়!
দ্বিতীয়তে হৈ গ'ল আপোনাৰ হেল্ল'!
হয় কওক,
তৃতীয়তে আপোনাৰ জন্ডিছ,
হয় হয় হয় হয় ব বৰ্তমান সময়ত এইবোৰ ফাষ্ট ফুড খোৱাৰ কাৰণে এইবোৰ হোৱা দেখা পোৱা যায় আপুনি বহুতো কথা গম পায়। আৰু বৰ্তমান সময়ত দেখা গৈ হৈছে যে নৱপ্ৰজন্মই যি আহ বৰ্তমান গুটখা সেৱন ধুমপান কৰে সেইবুকৰ ফলতো বহুতো ৰোগৰ সৃষ্টি হয় আৰু বৰ্তমান সময়ত আহ বহুতো ন বৰ্তমান সময়ত যিসকল নপজন্ম আছে সেইসকলে ভাৱে যে সুৰা পান ধুম। পান আৰু গোটখাএইবোৰ নাখালে যেন জীৱনটোৰ এটা ষ্টেণ্ডাৰ্ড মেইনটেইন নহব জীৱনৰ বৰ্তমান কালৰ আপুনি কি ভাবে এইটোৰ উপৰত,
ক্ষেত্ৰত দেখা পোৱা যায় যে মানুহৰ মুখা আগেদি তেওঁলোকে গোটখা খাই বা মুখ হিচাপে মানে। ধূমপান কৰি তেওঁলোক আহ তেওঁলোক হয় বিচৰণ কৰে আকৌ তেওঁলোকে সুৰাপান কৰা ক্ষেত্ৰত উত্তৰটো কোনো ধৰণৰ হেৰি নকয়, গতিকে ই গোট গোটেই দেশখনক আপুনি চাবলৈ যদি যায় নহয় সামাজিক ভাৱে হওক দেশখনৰ দেশখনৰ যদি সমাজত যদি চাবলৈ যাওঁ সমাজতো ক্ষতি কৰিছে কৰিছেই লগ লগতে আ আমাৰ যি স্বাস্থ্য আছে স্বাস্থ্য ক্ষেত্ৰতো বুজাব ঠেছা আপুনি চাওক কেনেকুৱা ধৰণৰ হেৰি কৰিছে। এ এটা এটা আহ এটা এটা ৰিচাৰ্জত পোৱা গৈছে যে এটা আপোনাৰ চিগাৰেট বা এটা ধুম ধুম পান কৰিলে জীৱনৰ প্ৰায় আহ, খুব খুব কমেও পাঁচ দিনৰ আয়ুস কমি আহে বা তেনেকুৱা ধৰণৰ এটা ৰিচাৰ্জ পোৱা গৈছে, হয় ন গতিকে তেনে ক্ষেত্ৰত পান কৰাৰ লগে লগে কি হৈ পৰে আমাৰ যি উ হাওঁফাওঁ আছে। বা যিসমূহ আমাৰ হাৰ্ট হাৰ্টৰ যিখন কাৰ্য- সেইসমূহ যথেষ্ট হয়। দুৰ্বল হৈ পৰে দুৰ্বল হৈ পৰে এতিয়া যাৰ ফলস্বৰূপে খুব কম সময়তে তেওঁলোকৰ হাওঁফাওঁ বেমাৰ দেখিবলৈ পোৱা যায় ঊষা লোৱাত কষ্ট হাঁপানীৰপৰা ধৰি হাৰ্টৰ প্ৰব্লেম এইখিনি দেখা পোৱা যায়।
হয় হয়।
কথাখিনি তেনেধৰণৰ আৰু আপুনি যিটো কৈছে কেঞ্চাৰ বেমাৰৰ কথা, এতিয়া কেঞ্চাৰটো একচুৱেলি আপোনাৰ ৰিচাৰ্চত পাইছে যে সেই বেমাৰটো সকলোৱে থাকেই। কেন্সাৰ বেমাৰটো এক্কচুৱেলী চবৰে থাকে গম পাইছে নাই? কিন্তু কি হয় আমাৰ শৰীৰে সেই বেমাৰটো নিষ্কাশন কৰিব পৰা শক্তিটো চাবৰে থাকে। বেমাৰটো সেইকাৰণে, কেঞ্চাৰ অ হয় হয় হয় হয় শক্তিটো নাইকিয়া হৈ যোৱা লগে হয় হয় হয়। সেইখিনি সেইখিনি কথা কথাখিনি। খাই দিয়াৰ লগে লগে আমাৰ শক্তিটো যেতিয়া উ বিকল হৈ। ত তাৰ ফল স্বৰূপে আমাৰ এ। কেঞ্চাৰ ৰোগৰ সৃষ্টি হয়। গতিকে।
হয়, হয়, হয় অ বৰ্তমান সময়ত বৰ্তমান সময়ত আমি এনে কি কাম কৰা উচিত হ'ব।
উ।
হ যে যাতে নৱপ্ৰজন্মই এই যি জাংক ফাষ্ট ফুড আৰু সেই সকলো পৰা দূৰ কৰিবলৈ আমি এ কি ব্যৱস্থা লোৱা উচিত হ'ব যাতে সেই সকলোবোৰ দূৰ হৈ এটি আহ। সোস্বাস্থ্য সবল আহ ব্যক্তি সমাজত নি পৰিষ্কাৰ কৰিব।
অ হয়, হয়, হয়, হয়, হয় একদম এটা গুৰুত্বপূৰ্ণ আৰু এটা গভীৰ প্ৰশ্ন। সুধি দিছে আপুনিক মোৰ দৃষ্টিভংগীৰে মই সিমানখিনি বিশ্লেষণ কৰিম যিমান খিনি। সি মই জানো। চাক। এতিয়া জীৱনটো কি ধৰে উদযাপন। কৰিব প্ৰত্যেক মানু্হ প্ৰত্যেক মানুহৰ এটা এটা নিৰ্বাচিত এটা, এটা পথ। গতিকে যদিও যুৱ। প্ৰজন্ম খেট। সেই মানসিকতটো বৰ। ৰ্তমান গঢ় লৈ উঠা নাই গতিকে তাৰ আমি দায়িতভাৰ ল'ব লাগিব জ্যেষ্ঠসকলে। বা সা অ সামাজিক ক্ষেত্ৰখনত যি- অকল জেঠ জ্যেষ্ঠ, জ্যেষ্ঠ আছে
হয় হয়
তে তেওঁলোকে ল'ব লাগিব তেওঁ লোকত এই সময়ত এই সময়কণত এই এইবিলাকৰ সত্যটো জানিবলৈ দিব লাগে। এইবিলাকৰ পৰা প্ৰকৃততে হয় কি? প্ৰকৃত বিলাকৰ পৰা হয় কি সেই কথা- খিনি অহ প্ৰকৃত সত্য আনিব লাগে আৰু কিছুমান লোকেতো জানিও জ
দে দেখা নাই যে
জানিও কিন্তু ব নোৱাৰে
হয় হয় হয়, হয় হয় হয় হয় গতিকে সেইখেত, সেইখেত ত্ৰত গতিকে তেওঁলোকক হয় হয় হয় সেই ক্ষেত্ৰত এতিয়া আপোনাৰ নিচামুক্তি কেন্দ্ৰ যিসমূহ আছে হুম হয় সেই নিচ- সেই নিচামুক্তি কেন্দ্ৰসমূহৰ আপুনি কাষ চাপিব পাৰে। গম পাইছেনে? বা আপুনি যদি হয়-হয় যদি আপুনি চাই ক'লজিষ্টৰ ওচৰলে যায় তেওঁ পৰামৰ্শ দিব কাৰণ আমি সমাজত আমাৰ এটা ভুল ধাৰণা আছে চাইক' ল' অ' চাইক্ৰেটিচৰ ওচৰলৈ যিসকলে যায় যে যিসকলে মানসিকভাৱে বিকাৰগ্ৰস্ত সেই গতিকে সেইটো নহয় এইটো এটা সম্পূৰ্ণ এটা মান- ঠিক হেৰিও আচলতে প্ৰকৃততে ক'বলৈ গ'লে কাৰণ যি যিটো ই আস আসক্ত বস্তু যিহেতু ইয়াত দি থোৱা থাকে গতিকে সেই ক্ষেত্ৰত ফিজিকেল আৰু মেন- টেলি দুই- টা ৰ বাবে প্ৰিপিয়াৰ হ'ব লাগিব সেই বস্তুটো এ এৰিবৰ কাৰণে গতিকে আৰু, আৰু আপুনি যিমান পাৰে এই ক্ষেত্ৰত আয়ুৰ্বেদ আ- য়ুৰ্বেদৰ কাষক কাষ চাপক
বহুতো অ' অ আই চাইকলজিষ্টৰ ওচৰে আৰু হয় যিমান পাৰে সিমান স্বা -স্ত্য প্ৰতি ধ্যান ৰাখিবলগীয়া হয় আৰু ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগে নিজক য়োগা কৰি মেডিটেশ্যন কৰি নিজকে আ' সুস্থ কৰি ৰাখিব লাগে। যাতে সমাজৰ মাজত এজন সুস্বাস্থ্য সু-সমান ব্যক্তিৰ ৰূপ কৰি পৰিচয় দিব পাৰি। বৰ্তমান আ' আৰু বৰ্তমান সময় আমিও আমাৰ সৰু, আনকে সৰু সকলকে ক'ব পাৰিব লাগে যাতে উম এই সকলোবোৰ পৰা এক কে অঁ অ' বহুতো অ অসস্থতা কাৰ হয় ব বৰ্তমান সময়ত আপনিও চেষ্টা কৰিব ময়ো চেষ্টা কৰিম যাতে হ আমি সকলোৱে, বৰ্তমান সময়ত নতুন প্ৰজন্মক আমি যাতে এটি এক শুদ্ধ পথলৈ নিবলৈ চেষ্টা কৰি আগবাঢ়ি যাব লাগে। আৰু,
হয় হয় নিশ্চয় নিশ্চয় নিশ্চয়।
যাতে ক'বাত এনেকুৱা ব্যক্তি দেখিলে আপুনি আপুনিও মইয়ো যাতে সকলোৱে বাধা কৰি। হয় হয়। বাৰু আজিলৈ ধন্যবাদ আপোনাৰ বহু মূল্যৱান সময় মোৰ লগত দিয়াৰ বাবে আকৌ এবাৰ পুনৰ নতুন বিষয় লৈ লগপাম,
নিশ্চয় নিশ্চয় ধন্যবাদ, ধন্যাবাদ, ধন্যবাদ।
হয় হয় হয়।
হয়।